হেল্ল' অহ নমস্কাৰ। নমস্কাৰ জনালো আপোনাক। মই এটা বিশেষ উদ্দেশ্য লৈ কথা পাতিম বুলি ভাবিছো আপুনি কথা পাতিব পাৰিব ন?
অঁ পাৰিব দে।
অ আপনি আহ গাঁৱত থাকে ন? হেল্ল' হেল্ল' শুনি পোৱা নাই হেল্ল'
শুনি আছোঁ মই
আপনাৰ নেট নাই ছাগে?
হেল্ল' শুনিছেনে?
আহ শুনি আছো নেট আছে নাই আপনাৰ?
কি কিন্তু অলপমান শ্ল' হৈছে নি কিবা।
বেছি নাই না কি?
চাকে এতিয়া শুনিছানে নাই আপুনি নাই কিবা প্ৰব্লেম হৈ আছে? ফোনতে
অ আপনি গাঁৱত থাকে চাগে ন?
অঁ মই গাঁৱতে থাকোঁ।
অ গাঁৱৰ বিষয়ে অকমান কৈ দিবা নাকি আপুনি?
অ হ'ব আ আমিতো সৰুৰ পৰাই গাঁৱত থাকি ছো থাকি আহিছো এতিয়াও গাঁৱত আছে ভাল ভালেই লাগে আৰু মো-ক মোক মানে গাওঁটোৱে বেছি ভাল লাগে আৰু এনেকা আমাৰ মানে ফ্ৰেছ বতাও আহে এনেকুৱা মানে গ্ৰীনেৰী হয়, বাকীটো মানে ঘৰত কিবা খালিও আঞ্জা -চাঞ্জা মানে পুৰা মানে কি কয়
গাৱলীয়া গাৱলীয়া খাক
ককাৱলীয়া শাক বিলাকো আমি ঘৰতে পাই যাওঁ আৰু আৰু ন অৰ্গেনিক হয় আমাৰ কি কয় এইটো এ আমাৰ কাৰণে ভাল হয় আৰু এইটো।
উম শৰীৰৰ কাৰণে ভাল মানে উম মইটো মই মই বৰ্তমান ঘৰতে থাকো অ ঘৰতে থাকে গাঁৱত গাঁৱত গাঁৱত গাঁৱত থাকি ময়ো ভাল লাগে, কিন্তু হৈছে কি আমাৰ গাঁৱৰ ওচৰত, এনেকুৱা কি নাই অ নদী ওচৰত নাই আমাৰ - নদী যাবা লাগিলে অলপ দূৰ আৰু না গাঁৱত থাকিলে মানে নদী চু গা ধুবা পাৰিলে অলপ বেছি ভাল লাগে আৰু ন? সেইটো কাৰণে উম আৰু আমাৰ মই যেন যিটো এৰিয়াত থাকো সিটো এৰিয়াত মানে চি এই পাহাৰ এৰিয়াও নাই আৰু মানে। এইটো মানে প্লেন এৰিয়া প্লেন এৰিয়া আৰু মই য য'ত থাকো ত' আ পাহাৰ এৰিয়াত থাকিলে অলপ বেছি ভাল লাগিলে চাগে।
অঁ হয় এইটোত
উম মোৰ দুখ এইটোৱে যে মই কিয় পাহাৰ ওচৰত বা নদী পাৰত জন্ম জন্ম পোৱা নাই সেইটোৱে আৰু কিন্তু সেইটোৱে মোৰ বেছি গাঁৱলীয়াও নহয় বেছি টাউনিয়াও নহয় মানে মাআ আমাৰ ঘৰ অলপ টাউনৰ ওচৰা আৰু ন, আপনাৰ আ অলপ খৰুকে টাউন আছে আমাৰ ঘৰৰ ওচৰত বেছি কেত আ বেছি ভিতৰ জাগা ভিতৰীয়া গাঁও নহয় আৰু মানে।
উম ভালে আছে তেনেহ'লে।
উম। আপোনালোকৰ গাঁৱতো চবেই মিলি জুলি থাকে ন?
অ' গাঁৱৰ একো মানে এনেকা হিংসা হিংসি নাই আমাৰো। ভালে আছে চবে মিলি পেলাই থাকে আৰু। আহ নদীটো আমাৰো নাই কিন্তু এটা বিল আছিলে আগতে। সেইটোও মানে এতিয়া ইমান ঠিক নাই আৰু আমাৰ চব অ', মানে বিল টোৱে আমাৰ কি হৈছে চবৰে নিজৰ নিজৰ কি বোলে পুখুৰী হৈ গেছে।
উম, বিলটো পুখৰী হৈ গেছি। কি মানে, মানে এইটো মানে দখল কৰি লৈছে আৰু না কি?
এনেকাও হৈ গেছে অ,
নিজে নিজে মানে
অ', এনেকুৱা হৈছে, আগতে অ, ধুনীয়া বিল আছিল বলে এইটো। আগতে, এতিয়া নোহোৱা-নোহোৱা হৈ গ'ল আৰু।
উম,
কেতিয়াকে যে কেতিয়াবা-কেতিয়াবা যাও মই ইফালে, বিলে বিলেদি ছাইডৰ, বিলেদি যাওঁ আৰু ধুনীয়া ধুনীয়া শাক, মানে আছে আৰু তাতে।
কি শাক, মেডনা মেখ খাই নেকি, মেকঠাওখা, মেখনা। উম, চবৰে জাগাতে বেলেগ বেলেগ কয় ন। এতিয়া কোনাৰ অৰপ প্লবম, প্ৰব্লেম হৈছে, উম, কি? কি কৈছে আপুনি?
ঠিকে আছে এতিয়া?
অ', অ, আপুনি ক'ত বা গেছি নেকি এতিয়া বৰ্তমান? আপোনাৰ অলপ প্ৰব্লেম হৈছে মানে। আগৰ জাগাত থাকিলে ভাল অলপমান।
কিবা হৈ আছে, এতিয়া ঠিক আছে?
অ' ঠিক আছে মাজে মাজে শুনা নাপাই মানে।
আমাৰ ইফালে
উম, হেল্ল' হেল্ল'
অ, ' হেল্ল'
অ', মাজে মাজে শুনা নাপায়। নে এইটোৱে প্ৰব্লেম গাওঁৰ।
এতিয়া নচলে উম, ফৰজি হে চলে ইয়াতে আৰু। টো সদায় মানে ওৱান জি বি ডাটা এচট্ৰা মানে ভৰাবা লাগা হৈ, হৈ আছে মোৰ। আপোনাৰ ফাইভ জি চলে নে?
ফাইভ জি চল্লেও ইমান ভালকে নালগে। মাজে মাজে চলে ইমান ভালকে নালগে। চব জাগাতো ফাইভ জি নচলে ন? এনেই থাকিলেও মুখতেই আৰু মানে। আনলিমিটেড এ, নয় জাগা লৈ জাগাই আনলিমিটেড হয় কিন্তু চব জাগাতে নালগে আমাৰো। কথা এটোৱে আৰ চব জাগাতে নালগে। স্পীডটো পাই, কিন্তু জাগালৈ জাগা। এতিয়া মই যোনটো এৰিয়াত আছো এইটো আনলিমিটেড হয় আৰু মানে। মই যত থাকি আপোনাক ফোন কৰিছো, এইটোত আনলিমিটেড এইটোত জাগাত হয় কিন্তু মই অলপমান এ ঘৰৰ চাইডত গলি এইটো আৰু নেট কাটা যাব আৰু এতিয়া মই আনলিমিটেড। জাগাতে আছো বৰ্তমান।
এতিয়া মোৰ ডাটাটো ফিফটি পাৰ্চেণ্ট গ'লে। নাইনটি পাৰ্চেণ্ট হ'বই আৰু। তাৰপিছত আৰু ছয়টামানৰ পিছত থাক কে ছয়টা সাতটামান পিছত ওৱান জি বি এছটাকে এনেক কৈবা লাগবই চাগে মই।
ভৰাব লাগ'ব। এনে কেমানত ভৰাই? কেমানত ভৰাই?
ওৱান জিবি?
নাই নাই অ আপুনি ৰিচাৰ্জ টো কেমানত ভৰাই?
অ ওৱান মান্থৰ কাৰণে? থ্ৰী ফিফটি না থ্ৰী ফিফটি ওৱান এনেকা।
অ থ্ৰী ফৰ্টি নাইন হয়। থ্ৰী ফৰ্টি নাইন হলে আপুনি টু জি বি, অ অ - টু - টু জিবি পাই যায়টো আপুনি।
এনে টু জি বি কয় কিন্তু টু জি বি নহয় এটো।
কিয়? টু জিবিতো হ'বা লাগে।
টু জি বি দেখায় কিন্তু টু জি বি ডাটা নাপায় আৰু।
হয় নেকি, মই কিন্তু আন্দাজ কৰা নাই এতিয়ালগি বা আজিল লগি। আজিলগি আন্দাজ কৰা নাই মই।
আন্দাজ কৰা নাই কৰিবাচোন আপুনি গম পাব আৰু। অ লিখাতে টু জিব কিন্তু আমি টু জিব নাপায় না।
আপুনি তেজ কৰি চাইছিল নাকি? এনে আপোনাৰ মোৰ হিচাপত আপোনাৰ মোবাইল ডাটা খাৱা হৈছি আপুনি চাই লওক।
কি?
নেট খাৱা হৈছি আপোনাৰ মোবাইল, নয় নয়। নেট নেট নেট নেট যাৱা হৈছি আপনি একবাৰ চাই ল'ব চেটিং।
অ।
চাই ললেই ভাল হ'ব আৰু মোৰো এনকা হৈছিল কিন্তু এতিয়া যায় আৰু একবাৰ চাই ল'ব মোবাইলটো কিবা কিবি চেটিং আপডেট হৈ থাকে না। চেটিং ছোৱাত যাই কিনে চাব লাগিব, এইটো আপ- আপুনি ইউটিউবত একবাৰ চাই ল'ব। অ ম নেটপেকৰ বিষয়। তাতে গোটেই গতাই দেখাই দিয়ে কি অন অন হৈ আছে কিনো-কি অন হোৱা নাই। সেইটো গম পাব আৰ। আপনি ইউটিউবত চাই চাই কৰি ল'বি। তথাপি হ'ব মোৰো হৈছিল এনেকুৱা তৎক্ষণাত। তাতে মানে ফিফটি পাৰ্চেণ্ট মাৰে। আৰু হাণ্ড্ৰেড পাৰ্চেণ্ট মাৰি এনেকুৱা হৈছিল আৰু।
হুম জঞ্জাল হৈ গৈছে মোৰ এইটো। হুম আৰু কওক আপ-
হেল্ল'
অ আৰু কওক আপুনি? হেল্ল'
কওক মানে গাঁৱৰ বিষয়ে আপুনি অলপ ক'ব এনে গাঁৱৰ আপোনালোকৰ গাঁৱত মাছ-চাছ পায় না? এইটো বতৰ
অ পুখুৰী আছে না আমাৰ গাঁৱত তাতে আমি মাছ দিয়ে আৰু।
তাৰ পৰাই খাওঁ আমি মাছটো বেছি নিক
নহয় নহয় এই এতিয়াতো। পুখুৰী এৰা মাছটো কোৱা নাই মই, এনে বাহিৰা মাছ পথাৰ-চোথৰৰ পৰা মাছ এইবিলাক
অ পথাৰটোতো পুৰাই এক্সট্ৰা হয় নঅ পথাৰটো ত মানে এনেকা মানে ধানৰ কাৰণে হয় আৰু।
উম তাতো বাহিৰা মাছ পায় ন নাপায় এইটো শুধি মই আপোনাক পুঠি মাছ চেং মাছ এইগিলা পাইনা নাপায়?
অ পায় পুঠি মাছ পায় চেং মাছ পায়। এইবিলাকতো পাই পোৱা যায় আৰু অ ক'
এতিয়াতো টাইম হৈছে চাগে অ'। পিছত কথা পাতিম নেকি টাইমো হৈছে।
অ অ দে ৰাখা।
অ ধন্যবাদ থাকিল। অ
ৰাখা